হেল্ল'। হেল্ল' শুনি পাছা? অ ভালেই অ ভালেই মোৰ খবৰ ভালেই।
অ ভাত খালানে?
ভাত এতিয়ালৈকে খোৱা নাই, এই ফেনৰ তলত বহি আছিলো বনা-
অ অ বৰষুণ দিছেনে তোমাৰলোকৰ ফালে? অছ
ভাত খালা? অঁ আমাৰ ফালে বৰষুণ দিয়া নাই।
অ অ' আমাৰ ফালে এতিয়া ৰ'দ দি আছে, অলপ আগতে আহিছিলে তেনেকুৱা।
উম'
বাকী কি পঢ়ি আছা নে তুমি, নে কিবা কাম কৰা?
এতিয়া পঢ়িয়ে আছো ক'ব গ'লে, এই গৰম বন্ধ চলি আছে যে ত এতিয়া এ এনেই মোবাইল চাই থকাই হয়।
হয় হয় হয় ঠিকে। বাকী গৰমটো গৰমৰ কথাটো ক'বই নালাগে।
উ
ঠিকে আছে বাৰু আমি যান বাহনৰ বিষয়ে অকমান আলোচনা কৰো নিকি?
উম পাৰি পাতি বলে অ
অ অ তুমি কি বুলি ভাবা যে মহানগৰীত যিমানতাই গাড়ী গাড়ী মটৰবোৰ হৈছে তাৰ ফলত মানুহৰ কিবা লাভ হৈছে নে ক্ষতি হৈছে এইটো
উম মই যদি কব যাওঁ চোৱা উম গাড়ীয়ে আহাৰ আমাৰ বহুতো উন্নতি হয় কিন্তু ভালো হছ যে বেয়াও হৈছে ক'ব গলে, অ। ধৰা এতিয়া গাড়ী এখন চলিবলে হলে বহুত খিনি মানে প্ৰেটল বা ডিজেলৰ পৰিমাণ লাগে কবগলে, অহ যোনবোৰ হেৰি চলাওঁতে মানে বহুতোৰ বহুতো মানে হেই বেয়া মানে নিজৰ চ হেৰি গাহক নিজৰ গা কাৰণে বা গোটেই পৰিৱেশৰ কাৰণে চবৰ কাৰণে বেয়া মানেহে যোনবোৰ জ্বলোৱা ফলত ওলোৱা হয় যে সেইখিনি, অ তাৰপিছত যদি সেইব হে নিজৰ বেয়াটো হয়ে লগতে পৰিৱেশো বেয়া কৰেই। ত সেইবোৰ মানে অলপ হৰ যদি আমি ইয়াৰ পৰা অলপ দূৰ যাব লাগে, ধৰা কিছুমান সেই মানুহ থাক কে যে দছ মিটাৰ এশ মিটাৰ মান যাব আছে। সেতে খোজকাঢ়ি যাবও পাৰে কিন্তু সেই অলপ এই দোকানে যাওক বোলে। সেয়ালেকে মটৰ বাইক হওক বা গাড়ীয়ে হওক লৈ যাব।
হয়
ত সেনেকুৱা কৰিব নালাগে সেইখিনি মানে অলপ বচাবও লাগে যে আমাৰ পাছৰ যোনবোৰ পাছৰ জেনেৰেচন আহিব হেতেও মানে অলপ চলাব পাৰে সেনুক। কুৱাকে যদি আমি গোটেইবোৰ এক কেবাৰে লৈ কিনে চলাই খতম কৰিতো তো পাছলৈ নাথাকিব এইটো আমাৰে দুখ হ'ব, মানে নিজৰ পিছৰ জেনেৰেচনে নাপাব বুলি।
হয়, হয়, হয়, কিন্তু এনে, এনে ক্ষেত্ৰত ত, অলপমান অসুবিধা আছে, বিশেষকৈ যান-বাহনৰ ক্ষেত্ৰত আমাৰ বিভিন্ন অসুবিধা আছে, ধৰি লোৱা যান-বাহনৰ যান-বাহনৰ যিবিলাক যান-বাহনৰ পৰা যিবিলাক ধুৱা ওলায় এইবোৰ ধোৱাটো আমাৰ মানুহ, মানুহৰ কাৰণে অতি ক্ষতিকাৰক।
গতিকে গতিকে সেইবোৰ আৰু ইয়াৰ উপৰিও যান-বাহনৰ পৰা ওলোৱা হৰ্ণৰ শব্দৰে মানুহৰ শব্দ প্ৰদূষণ হয়। বিভিন্ন ধৰণৰ শব্দ প্ৰদূষণ হয়, যাৰ ফলত মানুহৰ ক্ষতিসাধন হয়, তেনেকোৱা টাইপৰ আৰু।
উম, হয়, ঠিকে কৈছা। মানে আজিকালি কিছুমান গাড়ী চালক এনেকে থাকে যে এক মিনিটৰ, এক মিনিটো নহয়, দুই ছেকেণ্ড, তিনি ছেকেণ্ডৰ কাৰণে ৰখাইছে, ইমানে মানে হৰ্ণটো মাৰিব মানে গোটেই কাণ বিষাই যোৱা মানে হৰ্ণটো মাৰিয়ে থাকিব। অ, যেতিয়ালৈকে গাড়ীখন চাইড নকৰে, সেনেকুৱাকে হৰ্ণ মাৰিব, ক'ব গ'লে।
হয়, হয়, হয়।
এক্সিডেণ্ট হয়েই, এনেকে সুৰাপান কৰি চলাব। ইমানে স্পীডত চলাব, ৰাস্তাটো পাৰ হ'বলৈ ভয় লাগে ক'ব গ'লে ইমান স্পীড ফালিব।
স্পিড একদম তেওঁলোকে নিজৰ মানে গাড়ীখনে মানে ডাঙৰ বুলি ভাবি তেওঁলোকে, নিজকে ডাঙৰ বুলি ভাবি মানে বহুত স্পীডত যায়, যাই ফলত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হয় বা
হয়, বিশেষকে এই ল'ৰাবোৰ, এই একৈশ বছৰ ওঁঠৰ বছৰৰ পৰা ক'ব গ'লে ত্ৰিছ বছৰলৈকে থাকাই ল'ৰা মানে যোনবোৰ আহিছে নত নতুন-নতুন, সেহেতে যি স্পীডত ফালিব ক'বই নোৱাৰি, একদম টোফান চলাব।
হয়।
মানে ইমানে স্পীড চলাব সে নিজে ত' এক্সিডেণ্ট হয় নিজে মৰিব মৰিব বেলেগকো লৈ মৰিব, সেন
হয়, হয়, কিন্তু ইয়াৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আমাৰ অঞ্চলতে ভূটানৰ ভাল, কিন্তু ভূটানত মানে ধৰি লোৱা হৰ্ণ বজাব নোৱাৰে তোমাৰ।
উম, হয়।
অ, ভূটানত হৰ্ণ বজাব নোৱাৰা তুমি, হৰ্ণ বজালে ফাইন।
উম।
এনেকুৱা আৰু মানে আৰু স্পীডত চলাব নোৱাৰা গাড়ী তুমি, তাৰে লিমিট এটা ধৰাই দিয়াই থাকে। ধৰি লোৱা তুমি, তুমি, অঁ, অঁ, হয়, হয়, হয়, হয়। বিভিন্ন ধৰণৰ, যান-বাহনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায়ও আছে, ধৰি লোৱা তুমি ইয়াৰ কিছু, ইয়াৰ মই বেয়া দিশ কৈ আছো সেইটো কিন্তু যান-বাহনৰ ক্ষেত্ৰত ভাল দিশো আছে, কাৰণ ধৰি লোৱা তুমি ক'বৰ-ক'ৰবালৈ যাব লাগিলে তুমি খোজকাঢ়িটো যাব নোৱাৰা ন, চাপজ তুমি নলবাৰীৰ পৰা গুৱাহাটীলৈ যাব লাগে, তুমিতো খোজকাঢ়ি যাব নোৱাৰা, যাৰ বাবে গাড়ী গাড়ী-মটৰৰে পৰাই যাম, সেইটো ঠিক আছে। কিন্তু ঠিক আছে যদিও, তেওঁলোকে ইমান মানে স্পীডত চলাই, যাৰ ফলত মানে তেওঁলোকে কোনো মানে গাড়ী এখননৰ আগলৈ আগত যাবই নিদিয়ে তেওঁৰ গাড়ীখনত গৰি।
গাড়ী আহা কাৰণে আমাৰ মানে বহুতো সুবিধা হ'ল হয় নে নাই?
হয় হয় হয়।
ধৰা এ, তুমি কোৱা মত তে দামি দূৰলে যাব আছে, গাড়ীখন লৈ গ'লোগে তেতিয়াহেটো আমাৰ ভালে আৰু ধৰা এই ক'ৰবাত ফুৰিব যাওঁ সেনে লৈ যাব পাৰি, ইয়াৰ বেয়া দিশ যদি চাব যাওঁ ত' সেই গাড়ীৰ পৰা বহুত তো মানে হাৰ্মফুল হেৰি ধোৱা ওলাই বুলিয়ে অ' সেই ধোঁৱাখিনি যোনটো আমাৰ পৰিৱেশ নষ্ট কৰেতো কৰেই লগতে নিজৰো গা বেয়া কৰে বা কিবা হওঁক। তাৰপিছত সেই হৰ্ণটোতো বজাওতে নি নিজৰ সেই কাণৰ কিছুমানৰ পৰ্দা চৰ্দা ফালি যায় কাণৰ সেনেকুৱা হয় মানে।
তেনেকুৱা ক্ষেত্ৰত মানে অলপমান চৰকাৰে অলপমান ল'ব লাগে যে ধৰি লোৱা চৰকাৰে অলপ পদক্ষেপ ল'ব লাগে ধৰি লোৱা গাড়ী তোমাৰ চেভেনটি বা এইটটিৰ আপদ চলাব নোৱাৰিব। হেলমেট পহালে ফাইন লগাব। ফাইন লাগিব তেনেকুৱাতো কৰি আছে বৰ্তমান সময়ত কিন্তু ইয়াৰ পৰিকতে আৰু কঠোৰ শাসন অলপ মানে চৰকাৰে মানে তেওঁলোকক দিয়ে।
হয়। আৰু গাড়ী চলোৱাৰ লগত সেনেকে নিয়ম নীতিবোৰ জানিব লাগিব। যাতে সেই ওঠৰ বছৰ নোহোৱা সৰু লৰা ছোৱালীবোক গাড়ী নিদিয়ে। কিছুমান থাকে কিন্তু মাক বাপেকে নিজৰ সৰু সৰু ল'ৰা ছোৱালীক গাড়ী দিয়া হাতত হে তে সৰুতে অ' সেনেকে সৰুতে চলাই সেতে মানে কিছুমান এক্সিডেন্টো হয় দেখা যায়। চলাব জানিলেতো ভালে হ'লেও সৰুক দিব নালাগে সৰু ল'ৰা বিশেষকে।
হয় হয় হয়।
দি দিয়ে কিন্তু, বেছিভাগ এই ধনী মানুহবোৰ হাতৰ পইচা থাকে যে সিহঁতক দিয়া দেখ খো ক'ব গ'লে, সেইটো মানে, অ' কোৱা।
তেনেকুৱা ক্ষেত্ৰত অলপমান মানে অলপ ক্ষতি হয় মাক দেউতাৰ তথা ল'ৰা ছোৱালীৰো।
উম, মানে এনেকে ঘপককে এনেকে সৰু ল'ৰাবোক দিব নালাগে। চবৰে এটা নিৰ্দিষ্ট সময় থাকে হয় নাই, সেই সময়ত যদি পায় তে তে নিজৰ ভাল, এই চব বস্তু যদি আগতে সু টো ল'ব বিচাৰে তে কেতিয়া সেইটো হ'ব সেনেকেটো কেতিয়াও নহয় মানে এটা নিৰ্দিষ্ট ট সময় থাকে সেই সময়টোত বস্তুটো ল'ব লাগে ক'ব
উম।
উম, আৰু নিয়ম নীতিটো জানিব লাগে সেইটো হয় লগতে হেই গাড়ী মানে যদি তুমি এখন তোমাৰ আগত গাড়ী আছে তুমি হেৰি ভালকে চাই চিতি গাড়ীখন ক্ৰচ কৰিব লাগিব ধৰা তুমি বাওঁফালে গৈ কিনে কৰিলে নহ'ব সোঁ মানে সোঁফালে সোঁ নে বাওঁ সোঁ অ' সেই চাই কিনে পাৰ হ'ব লাগিব আগত যাব লাগিব। যাতে তোমাৰো এ এক্সিডেণ্ট নহয় সে আগৰ পাছৰে চবৰে চাই কিনে চব কৰিব লাগিব।
হয় হয়, উ। গতিকে অলপ মানে সাৱধানে থাকিব লাগে মানুহে এনে। জৰ লগতে নিজৰ ঘৰখনৰ কথাও ভাবিব লাগে।
অঁ' আৰু আগৰ আগৰ দিনৰ যদি ক'ব যাওঁ আগ তে যান বাহন ইমান নাছিলে ত' মানে পৰিৱেশো ধুনীয়া আছিলে। আগতে মানে- দূৰে, যিমানেই দূৰ নহওঁক গাড়ী কম আছিলে, চবেই- নিজৰ চাইকেল চবেই আছিলে আগতে, চাইকেল লৈ- ছিলে, চাইকেলত কি লাগে এ পাম এটা ল'ব হাৱা- ভৰাই গ'ল হৈ গ'ল, সেই সেই পামটো লৈ- চলাই থাকক চাইকেল ধুনীয়াকে চলাব পাৰি।
তেনেকোৱাই আৰু এনে চাব গ'লে আৰু বিভিন্ন ভালো হৈছে বিভিন্ন বেয়াও হৈছে।
হয় আৰু চাইকেলখন চলাওতে নিজৰ স্বাস্থ্য ভাল হৈ থাকে- পেডেল মাৰোতে মানে এক্সাৰচাইজ কৰা নিচিনাই হৈ যায় ক'ব গ'লে হয় নাই, উমঁ'। নিজৰ স্বাস্থ্যও ভাল থাকিলে লগতে পৰিৱেশো একো ক্ষতিও নহ'ল- মানে চ'ব মানে ভাল হয় থাকে।
হয় নহয় কিবা।
উমঁ' ধৰা তুমি জাপানত শুনা জাপানত গাড়ী যান বাহন ইমান ন চলে কম চলে ত' মানুহ বিলাকে বেছিভাগ চাইকেল চলাই যোৱা দেখা- দেখা যায় ক'ব গ'লে। উমঁ' মানে আমি এইবোৰ নি জে সজাগতা হ'ব লাগে।
উমঁ।
মানুহে এই বিলাকৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগে যে গাড়ী মটৰ কিমান স্পীডত- চলাব লাগে সেয়া হেলমেট পিন্ধিব লাগে তেনেকুৱা আৰু। বোলে চৰকাৰেতো যি পদক্ষেপ লৈ আছে আৰু ইয়াতকৈ যদি আৰু অকমান প তেন্তে আৰু অলপ বেছি যান বাহন এক্সিডেণ্ট হোৱা কি কৈ মানে সিহঁত কমিব আৰু।
উমঁ' এই গাড়ী যান বাহন বেছি অহাৰ ফলত- আজিকালি গোটেই ট্ৰেফিক জাম দেখি থকা যায়। তাৰ ফলত মানে বহুত আমনি লাগি যায়। কিছুমান গৰমতে ৰখি থাকিব লগা হয় ধৰা- এতিয়া এম্বুলেঞ্চ এখনে মাজত ফচি আছে ত' ইমান- ট্ৰেফিক জামতহে এম্বুলেন্ঞ্চত পেচেন্টজন- কেতিয়াবা মৰি যায় সেনেকোৱা অৱস্থা উমঁ'।
এনেকোৱা এনেকোৱা মানে এইটো দিশত চোৱা যে যান বাহনৰ প্ৰতি অলপ মানে বেছি মানে উৎপাতটো বেছি হৈ গৈছে।
হয়।
আজি মানে পুৱাৰো আমাৰ বৰমাত এটা এক্সিডেণ্ট হৈ ইয়াত- ট্ৰাক এখনে মানুহ এটা কঁকালৰ পিছ কঁকালৰ- উঠাই দিছে যে মানুহজনৰ কঁকালখন নাইকিয়া হৈ গৈছে। মানে- ভাঙি তাৰমানে চেপেটা হৈ গৈছে আৰু। এনেকোৱা টাইপৰ আৰু তেনেকোৱা উমঁ'।
অঁ' সেতে মানে হেৰি যদি সু সেনেকোৱা কৰিছে- হস্পিতেল লৈ যাব লাগে হয় নাই।
হস্পিতেল মানে এই আজি যে এক্সিডেণ্ট হৈছে সেই মানুহতো হস্পিতেল লৈ যোৱাৰ মানে কাৰণে নাই। স্পট ডেথ্ মানে মানুহটো। মানে একদম তিনি পালটা মান খাই কিনে কঁকাল চকাল মানে হাত ভৰি- বাওফাল মানে বাওফালৰ হাতখন সোফালে আহিছে সোফালৰ হাতখন বাওফালে গৈছে। ভাঙি গৈছে মানে। অৱস্থাই নাই মানে হয় হয় হয়, উম তে তেনেকুৱা দিশত বেয়া লাগে, তেওঁলোকৰ ঘৰত বা কোনে আছিল? কি কৰিবা ল'ৰা - ছোৱালী আছি আছিলে কিমান এটা বেয়া লগা পৰিৱেশ ন?
হয় হয়।
গতিকে এইবোৰ সজাগতা ৰাখিব লাগে, বাকী যিয়ে নহওক তোমাৰ লগত কথা পাতি ভাল লাগিল। আৰু নে পিছলে আৰু কথা পাতিম দিয়া তেনেহলে ধন্যবাদ উম ধন্যবাদ। উম।
অ।